শুনিছোঁ, শুনিছো।
কি কৰি আছিলা
এই ভাতকেইটা খাই পৰি আছোঁ সি বিচনাত।
অ' কি খালা হ মই আছো দিয়া এনেই। কি খালা আজি পিছে
এই নাই আজি ব্ৰইল দে ব্ৰই মানে দালিতে চবজি দিলো। নেমুটেঙা চেপি তেনেকে ইমান ঘৰ পৰিছে নহয়।
হয় দিয়া এই আমাৰো তেনেকে আৰু দালিতে আলু ভাত কেৰেলা তেনেকে তেনেকে দি দিছে আৰু
অহ
বোতে দি পিটিকা কৰো মই তেনেকেই খাম ভাত
অ অ খোৱাই নাই নেকি
নাই খোৱাই নাই দিয়া এতিয়া
অঁহ অঁহ
গোটেই ৰুমতে সোমাই থকা গৈছে
উম উম
ল'ৰা লৰাটো কি কৰিছে কলে ন অ অ
উম।
বাকী খবৰ ফোন কৰাই নাই তোমাক
তাকে এইকেইদিন তাকে এইকেইদিন ব্যস্ত মই
অ অ এই ইফালে সিফালে আহা যোৱা কৰি থাকিবলগীয়া হৈছে
অহ সেইদিনা ডক্টৰচোন গ'লা নেকি
অ গ'লো দিয়া গৈ ডক্তৰজনৰ ওচৰত গলো ইমান সময় বঢ়াই থ থৈছে চাগে তেখেতে চাগে মানে মানে হেৰিক নোকোৱাকে মা আমাৰ মানুহবোৰক নোকোৱাকে মানে আৰু চাগে বেলেগ চেম্বাৰত বহেগে সন্দেহ কৰিছো আৰু কথাটো হে মানে প্ৰায় দেৰ ঘন্ট মান গৈ বহিব লগীয়া হৈছে মানে আমি মানে সোমা আমি সোমাইছো ছাৰ মানে ওলাই যোৱা পাঁচ দহ মিনিট মান হৈছিলে সেইটো কাৰণেই অসুবিধা হ'ল আৰু বেছি সময় বহিবলগীয়া হল
উ
হে তাৰ পিছত দেখা কৰি আহিলো তেতিয়া কৈছে আৰু ইনফেকচন টো কমিছে এতিয়া বুলি মানে ঔষধটো সলাই দিছে বেলেগ এটা ঔষধ খাবলৈ দিছে দিছে আৰু এতিয়া আৰু মানে চাইনাচ আছে যে সেইটো কাৰণে কৈছে আৰু এই চাইনাছ থকাৰ কাৰণে মানে কাণত প্ৰভাৱতটো পৰিছে
অ সেইটো হয় চাইনেছ থাকিলে কণৰ প্ৰব্লেমটো হয়
অ সেইটোৱে আৰু
খুব মাথা বিষাই নহয়
অ বিষাই বিষাই অকমান যেন এনেতো বিষাই মানে বাকী মানে ৰ ৰদ অকমান লাগিলেও বিষাব এনেও বিষাব সেনেকুৱা অকমান যদি মানে অ কচ যদি মানে অ সেই সেইটোৱে কফ যদি জমা হৈ থাকে মানে একেবাৰে কফটো মানে টানি দিলে বা পেলাব ওলালেও মানে দিম আ হাত লাগি যায় অ হয় এইবোৰ
মোৰে সেইদিনাখনি অকমান সময় লৰাটো পলিও খোৱাব নিছিলো পলিঅ খোৱাব নিওতে ৰ'দ পালো আহি মই এনেকোৱা মাথাই তাৰ পিছত গাখীৰ চাহ অকমান খালো নাই ভাল নাপাওঁ তাৰপিছত আকৌ অকমান লাল চাহ অকমান খালো নাই ভাল নাপাও ৰাতিলৈ যে মই এনেকোৱা লাগিছে মোৰটো মানে ক'ৰবাত মাৰি কিনে যে খাপায় দিম তাপিছত ঐ বমিয়ে কৰিম নে কি কৰিম তেনেকোৱা লাগি গৈছিল তাৰ পিছত যেনিবা শুই দিওঁতে ভাল পালো আৰু
অ ভাল পালা আৰু ন মোৰ যে টোপনিউ নাহে
অ কেতিয়াবা হয় টোপনিও নাহে মানে গাৰুতোতো মোৰ শুবলৈ মন নাযায়
অ হয় হয়
উম।
এনেকোৱা কামুৰি থাকে উম। হয় কেতিয়াবা।
উম। সেয়াই এতিয়া কি বাকী মানুহজন ক'ত?
মানুহজন আছে ঘৰতে, ইয়াতে।
অ অ এ আমাৰ জন আমাৰ জন আ জি মই ইয়াতে আছো যে মাৰ ঘৰত। আমাৰ জন আজি ঘৰত গৈছে দিয়া কালি আহিছিলে কালি তেখেতৰ জন্মদিন আ ছিলে। অহ অ তে হে তাকে কেক এটা মই বনাম বুলি কলো দেউতাই মানে মোৰ ক্ৰীমটো শেষ হৈছিলে আকৌ দেউতা মানে গুৱাহাটী গৈছিলে সেইকাৰণে এতিয়া যাবলৈ কাৰণে এতিয়া অসুবিধাও হ'ল মোক ক্ৰীম আনি বনাই কৰি হে কৰিবলৈ সময়ো নাছিলে।
অ।
দেউতাই কেক এটা লৈ আহিলে আৰু, জোঁৱাই কৰ বোলে বাৰ্থডে মই পাতিম দে বোলে। হে শাহু মাকো মাতিলে, শাহু শহু আহিলে কালি।
উম উম।
এ আলোচনা অলপো কৰিব আছিলে বোলে দেউতাৰ, এ কথা বতৰা পাতি ভাত পানী খাই গলগে যেনিবা। ৰাতি ধুমুহা দিছিল নেকি সেইফালে?
নাই নাই দিয়া নাই।
বেয়া ধুমুহা আহিছে মানে আধা ঘণ্টামান ধুমুহা দিছে আমাৰ এইফালে।
অ নাই নাই ইয়াত দিয়া নাই ইয়াত মানে কালি কেনেকোৱা গৰম ৰাতি।
গৰম ন?
বহুত গৰম মানে তিনটামান বজাৰ পৰাহে অকমান গৰমতো কমিছে।
অ, মানে বৰষুণটো এইটো ফালে দিলে যে গৰমটো সেইফালে দিলেগে। অ, কালি ৰা তি মানে এচি নলগোৱাকৈও মানে ফেন চলাই শুবলে কম্বল জাপি শুব লগীয়া হৈছে মানে। এনেকোৱা পৰিস্থিতি হৈছে কালি।
অ নহয় নহয় ইয়াত বহুত গৰম পৰিছিল।
নাই ইয়াত কালি বৰষুণ পৰিলেহে একে ধুমুহা আহিছিল ভয়ে লাগিছিলে প্ৰথমতে তাৰ পাছত যেনিবা মানে অকমান বতাহতো কমিলে আৰু পিছত যেনিবা বৰষুণে দিলে। বৰষুণ দি মানে বতাহ বেছি দিলে বৰষুণতো উৰুৱাই লৈ যায় যে, সেনেকে আধা ঘণ্টামান দি উৰুৱাই লৈ গুচি গ'ল আৰু বেলেগ চাইডে।
অ। তাৰপিছত আজি সেই স পিছবেলা কলা হৈ আহিছিলে ব ৰষুনে দিব যেন পাইছিলোঁ, কিন্তু নিদিলে।
অ পিছবেলা আজি আজি আহিছিলে অকমান ক'লা মলা হৈ। কিন্তু নিদিলে দিব বুলি ভাবিছিলো।
কিন্তু নিদিলে নহয়।
এ এনেকে দিনত ৰ'দ দি ৰাতি বৰষুণ দিলেও ভাল। দিনটো মানুহে কাম কৰিব অ ৰাতি তাৰ পিছত ঠাণ্ডা বতৰ এটাও পৰিৱেশ এটা হৈ যায় যিহেতু শুইও ভাল লাগে দিয়াচোন। উম, সেইটোৱে। হয় দিয়া, ভবা কথা নহয় সিধি বাটত আছে বোলে কনা বিধি। সেইটোহে আৰু কথা। সেয়াই।
এই তুমি যে কৈছিলা যে কেকৰ প্ৰিমিক্সটো
অ
সেইটো হেৰি ফ্লেভাৰ হিচাপত প পোৱা যায়নে।
অ পায় ভেনিলা বুলিও পাবা। চকলেটৰো পাবা তাৰ পিছত ৰেড ভেলভেটৰো পাবা।
অ অ সেইটো মানে আনি হেৰি ডাইৰেক্ট ফেতি দিলে হ'ল ন।
অ আনিবা তাৰ পিছত তুমি গাখীৰ মই পানীৰ লগতে ফেটো বাৰু। পানীৰ লগত তুমি এনেকে বা বাতি এটাত তুমি মানে জোখত ল'বা আৰু। কিবা থাকে ন হাফ গ্ৰাম স্পুন কিবা তেনেকে তেনেকুৱা এনেই মই উদাহৰণটো দিছো হাফ গ্ৰাম বুলি তেনেকে। তুমি জোখত উলিয়াই ল'বা উলিয়াই লৈ কেনে তুমি বাতিটোত থবা তাৰ পিছত মানে পানী দিবা কাৰণ প্ৰিমিক্সটোত মানে চেনি তেনি চব থাকেই আগৰ পৰাই। এগলেছ হয় আৰু কণী নোহোৱাকৈ থকা যায়। তাৰ পিছত পানীতো দিবা আৰু পানীটো দি পেলাই তুমি ঘূলি ঘূলি ঘূলি ঘূলি মানে যেতিয়া মানে এনে হয় যিটো প্ৰিউৰিটো হয়। অঁ তেনেকুৱা শুকান নিচিনা হোৱা যেতিয়া দেখিবা পুৰা ঘুলিবা কিন্তু দেই মানে অকমানো যেন শুকান ৰখি নাথাকে। আৰু মাজত অ তেনেকুৱা নিচিনা ঘুলি লৈ তাৰ পিছত মানে এনেকে এলুমিনিয়ামৰ হেৰি পাতি ৰিফাইন তেল অকনমান লগাই ল'বা। ৰিফাইন তেল অকনমান লগাই লৈ অ তুমি কেকত যেতিয়া সেই পিউৰিটো বনাবা তাতো তুমি বেছি নালাগে তুমি জাষ্ট এক চামুচ মানে আমি যিহত খাও ন খোৱা নৰ্মেল চামুচ বোৰ ন তেনেকুৱা চামুচত এক চামুচ ৰিফাইন তেল দিবা। তেতিয়া মানে বস্তুটো অকণমান মানে হেৰি হয়। আৰু তেলটো মানে ন মানে চাইনি এটা হেৰি হৈ থাকে। আৰু গ্লেছ এটা মাৰে আৰু। তাৰ পাছত সেনেকে দি কেনে হেৰি কৰিবা। বাতিটোত তাৰপিছত তেল লগাই ল'বা আৰু। হেল্ল' আহ শুনা পাইছানে? শুনিছানে ইণ্টাৰনেটে কিবা অসুবিধা কৰিছে নেকি?
আ
শুনা পাইছা?